হেল্ল'।
হেল্ল', -হেল্ল', হেল্ল' হেল্ল' আহ কি খবৰ কি খবৰ অ হয় কি কৰিছা
আছো এনে মানে লাইনিং গ'ল মানে বহুত গৰম হয় আজি। এতিয়া লাইন এতিয়া গল
আমাৰ ইফালেও কাৰেণ্ট নাই মানে এনেই কিবা ওপৰত বহি আ ঠাণ্ডা বতাহ আহি আছে ন' ৰুমতো গৰম থাকিব নোৱাৰো ওপৰত বহুত ঠাণ্ডা আৰু তাতেই বহি আছো অহ,
কাৰেনো নাই এতিয়া কাৰেনেই গ'ল
ওপৰত বহি আছো। খোৱা দাও হোৱা নাই কাৰেণ গ'ল ন সেইকাৰণ অলপ পিছত খাম মানে এনেই বহি আছো উম
কালি ক্লাছ আছে তোমালোকৰ?
ক্লাছ আছে আজিতো বন্ধয়ে আছিল কালি আছে ক্লাছ কালিতো হাফ ক্লাছ আমাৰ মানে বাৰটালৈকে হ'ব তাৰপিছত তই আহ।
অ বাৰটা বাৰটা বজালে হয় আৰু চানডেত কিবা ছেটাৰডে - ছেটাৰডে বাৰটা বাজা লৈ হয়।
আহ ছয় তাতে বাৰটাতে ছুটি হয় আমাৰ আহ আৰু আমাৰ টিচাৰ কিবা বাৰজনী মানে এইটো মেম আছে আৰু ছয়জন ছাৰ আ
আহ
তোমালোক
ছাৰে কৰে ন ক্লাছ
অ ক্লাছ ভালেই হয় তিনি দিনত নতাৰ পৰা ইফালে এটালৈকে ক্লাছ হয় তিনিটা ক্লাছ হয় আৰু আকৌ বাৰটাৰ পৰা এ দুটাৰ পৰা আকৌ দুটা চাৰিটালৈকে দুটা ক্লাছ হয়।
অ মানে পোৰা নটাৰ পৰা চাৰিটালৈ ক্লাছ আৰু
অহ, এক ঘন্টা মাজতে আৰু জিৰণি দিয়ে আৰু।
অহ, খাবলৈ আহে।
তিকে অ' খাবলৈ হোষ্টেলত আহিব লাগে কলেজৰ পৰা খোজকাঢ়িফালে অলপ দূৰ আছে এইটো উম। এশ মিটাৰ নে এশ দুইশ তিনিশ মিটাৰ হ'ব আৰু এইখিনি মানে খোজকাঢ়ি আহিব। হ'ব লাগে।
অ ওচৰতে আৰু হোষ্টেল আৰু এইটো কলেজটো।
ওচৰতে আছে ইমান দূৰত নহয় আৰু। আমাৰ ইফালে কপিলি আছে তাৰপিছত। মানে এয়াৰফৰ্ট আছে। ইফালে মেঘা। মেঘালয়ৰ বদ মানে ৰাস্তা পাৰ হ'লে আৰু বৰ্ডাৰ মানে মেঘালয়ৰ বৰ্ডাৰ আৰু।
উম।
ভালে আছে চাৰিওফালে মই। এতিয়ালৈকে সেনেকে ফুৰিব যোৱা নাই অকল মই ইফালে ফেঞ্চি বজাৰলৈকে গৈছো। লখৰা ইফালে গৈছো কপিলি গৈছো। আৰু এয়া ইফালে ভি আই পি, মিৰ্জা আৰু। কাৰণে আৰু এইটো ব চাইডত যোৱা হৈছে আৰু আমাৰ।
ডিউটি ক'ত ক'ত হয় তোমালোকৰ।
ডেউতি আমাৰ ইফালে ফাৰ্ষ্ট ইয়ত হ'ল ইফালে মাৰিগাঁও পাণ্ডু ইফালে। হ'ল ডিটি দুইমাহ হ'ল তাতে। আকৌ ইফালে আমাৰ অহ' ৰাণী চি এচিত- ৰাণী চ এচিত হও। হল একমাহ। আকৌ ইফালে মিৰ্জা কমিউনিটি হাল্ড চেণ্টাৰ তাতে। এ'হ'ল একমাহ। ফাৰ্ষ্ট ইয়াৰ কমপ্লিট হ'ল তাৰপিছত আকৌ ইফালে। ছেকেণ্ড ইয়াৰত অ। হেল্ল'।
অহ, হেল্ল', মানে শুনা পোৱা নাই।।
অহ। এইফালে আকৌ ছেকেণ্ডৱেৰত এতিয়া আকৌ এইফালে আমাৰ বতৰ বতৰ। সি ফালে মেণ্টেলৰ এইটো ডিউটি হ'ল আমাৰ ইফালে। ৰাস্তাটো ইমান বেয়া মোৰটো। ফাষ্ট যিদিনা প্ৰথম দিনা যিদিনা গৈছো সিদিনাই মোৰ বেমাৰ হৈ গৈছে ইমান ৰাস্তা। বেষ্ট বাছত যায় যায় আৰু। ভৰি বিষাই গৈছে জ্বৰ চৰ চব হৈ গৈছে ৰাতি যাই। আকৌ তাতে এক। তোমাৰ ডিউটি হ'ল ডেইলি দুই ঘন্টাকে ৰাস্তাত যাব লাগে বাছত আহিব লাগে। লাগে এই দুই ঘন্টা, চাৰি ঘন্টা এ' লাগি যায়। শৰীৰ চৰিৰ চব দুৰ্বল অহ। শৰীৰ দুৰ্বৰ হৈ গৈছিল একদম মানে। আৰু ইফালে। একমাহ হোৱাৰ পিছত তাতে একজাম হল ভালেই আৰু ভালেই লাগিছে তাত। তাতে যায় এইটো এইটো মানে। মানসিক ৰোগ এইবিলাক থাকে তাতে ভালে লাগে সিহঁতৰ লগত মানে। ঘুৰি মানে কথা চতা পাত-। দি সিহঁতে আহ ভাল লাগে মানে। ল'ৰা আৰু ছোৱালী মানে বেলেগ -বেলেগকে ৰাখে আৰু ল'ৰা কেইটা। মানে আমাৰ হোষ্টেল কলেজৰ পৰা দুটা গ্ৰুপ বনাই দিছিল। মানে এটা গ্ৰুপ এখন। কৌ মানে সিহঁতৰ মাজত অলপ অলপ কিবা কৰে কৰিলেও মানে ভয় খায় আৰু মানে তাতে দাদা। এইবিলাক থাকে ন' ত'সিহঁতক চাব কাৰণে ত'। অ তাকে সেইকাৰণে সিহঁতেও ভয় খাই আৰু পিছে মানে ৰাতিপুৱা ভালেই লাগিছে আমি ইহঁতৰ লগত কথা পাতিছো ইহঁতে আমাৰ লগত কথা, হে মানে কথা কোনোবাই ফাৰ্ষ্ট মানে প্ৰথম। যিদিনা দেখিছিল আমাক চাই ভয় খাইছিল, কিন্তু পিছে আমি সিহঁতৰ লগত ভালকে কথা পাতিছো সিহঁতেও আমাৰ লগ লগত কথা পাতিব চেষ্টা কৰিছে, অ কথা পাতিব চেষ্টা কৰিছে। পিছত সিহঁতে কিবা সিহঁতক খেলিব দিছো, ডান্স কৰিব দিছো সিহঁতে আমাৰ লগত আমিও ডান্স লগতে নাচিছো, সিহঁতেও নাচিছে আৰু।
অহ, ফূৰ্তি কৰিছে।
অহ - অহ অ' পিছত আকৌ সিহঁতে মানে এসপ্তাহাকে আমাৰ মানে বি এ ল'ৰাৰ ল'ৰা তাত এসপ্তাহ দিয়ে আৰু এক এসপ্তাহ ছোৱালী তাত সেনেকে মানে। উ উল্টা পাল্টাকে অ ভবাই দিয়ে ছোৱালী বিলাকো বহুত ভালে আছে। আছিল গান গাইছে, কোনোবাই নাচিছে নাচি ভাল পায়। ভালেই লাগে আৰু তাতে যাই তাতে যাই এনেকুৱা লাগে যে এ মানুহ বিলাক ইমান মানে ভাল আৰু সিহঁতে।
অঁ অ,
আমি ইয়াতে কিমান কাজিয়া আছো, এনেই মানে ল'ৰা বাইশজনমান আছে আৰু ছো ছোৱালী সেনেকে বিছজন সেনেকা আছে আৰু সিহঁতৰ ভালে আছ এ তাতে গ'লে এনেকুৱা লাগে মানে মানুহ আমি ইফালে ভাল মানুহ হয়, বেলেগৰ লগত কিবা বেয়া ব্যৱহাৰ কিবা কৰি থাকো তাতে আকৌ চবেই মিলি থাকে কোনো কাৰো লগত কিবা নাই চবেই মিলি জুলি একেলগে থাকে আৰু কোনো ভেদ ভাৱ নাই সিহঁতৰ মাজত আৰু, আৰু আমি আমি আৰু ভাল মানুহে কাজিয়া। কৰি এনেই কিবা-কিবি কৰি থাকো আৰু। কেতিয়াবা এনেকুৱা লাগ আহ! এতিয়া ডিউটি নাই এই শেষ হ'ল, সেইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ একজাম আমাৰ পৰীক্ষা হ'ল পৰী পৰীক্ষা হোৱাৰ পিছত অ, আকৌ ইফালে আমাৰ মিৰ্জা আকৌ ডিউটি মিৰ্জাত ইফালে আমাৰ ডিউটি দিলে। তাতে আমি মেজাত ডিউটি কৰি একমাহ তাত একমাহ, দেৰমাহ আমি তাতে দিও। ফূৰ্তি কৰিলো তাতে আমাৰ মানে আমাৰ মানে যিখিনি ষ্টুডেণ্ট হি চবকে ইমান ভাল বুলি কৈছে আৰু।
অ, তাতে ষ্টাফ ভাল পাইছে আৰু নিজৰ ষ্টাফ
বহুত ভাল বুলি হৈছে আৰু, অ-অ-অ ভালেই আছে, সিহঁতেও ভালে আছে। অ। আমিও ভালে মানে তাতে কাম-চাম কৰি আমি-আমি আমাৰ ষ্টুডেন্টবিলাক তাতে যাই বহুত ভালকে কাম কৰোঁ আৰু কাৰণে আমাক বেছিকে ভাল পায় আৰু। বেলেগ কলেজৰ, বেলেগ কলেজৰ ছাত্ৰ ছাত্ৰী বিলাকে যায় এনেই বহি থাকে কিবা কৰে কাম চামে উম! কৰিব নোখোজে সেইকাৰণে ইমান সিহঁতক ভাল না পায় কিন্তু আমাৰ অ আৰু আমাৰ মানে আমাৰ ছাত্ৰ-ছাত্ৰী কেইটাক মানে যিটো ৱাৰ্ডত আৰু দিয়ে আৰু চব তাতে কাম কৰি থাকে। মানে সিহঁতেও বহুত ভাল পায় আৰু আমি কাম কৰি থাকো ইমান মানে সিহঁতে বহি থাকে আমাক এই কিবা এইটো অ তেজ লোৱা এটাৰ ৱৰ্ডচ আ ক খ আছে তাৰ পিছত ইমাৰ্জেঞ্চিটো মানে, মানে হুন মানে কিবা এক্সিডেন্ট চেক্সিডেন্ট হ'লে তাতে সোনকালে মানে তাতে আৰু চিকিৎসা পায়। গাইনী বিভাগৰো আছেতো। অ অ ইফালে অ আহ টো ফাৰ্মাচীও আছে। তাতে মেডিচনৰ আছে নাক-কাণ, নাক। অ নাক, কাণ এইবিলাক ঘৰৰ ডক্টৰ আছে, চকুৰ ডক্টৰো আছে।
অ।
চব বহিছে তাতে। ভালেই লাগিছে গৈ তাতে। একমাহ ক্লাছ তাৰ পিছত আকৌ আমাৰ লগত আমাৰ
ভাল লাগে না, সিটো ভাল লাগে?
মোৰ প্ৰেক্টিকেলটো বেছি ভাল লাগে মানে থিৱৰি টো, অ আছে বেয়া নহয় আৰু কিন্তু মোৰ মানে আৰুফাল এ মানে তাতো যে নদী কলত অ অ ক তাতো যায় কৰি-কৰিয়ে ভাল লাগে। আৰু মানুহৰ পৰা মানে অলপ মানে পেচেন্টবিলাকৰ লগত ভাল ব্যৱহাৰ কৰিলে মানে সিহঁতেও বহুত ভাল পায় আৰু ভাল লাগে।
বাকী ভাত হোৱা নাই তোমালোকৰ খাবলৈ?
ভাত আমাৰ হ'ল কিন্তু এইটো কাৰেণ্ গ'ল যে এই কাৰণে ভাবিছো অলপ দেৰিকে খাও আৰু কাহ মানুহটো আহি লওক যদি অলপ মানে দেৰিকে আহে আৰু মানে খাম আৰু এতিয়া চাও আৰু। এক মিনিট, দুই মিনিট মান
ন এতিয়া।
অ। খাম আৰু অলপ পিছতে, তোমালোকে খালে নে নাই?
নাই খোৱা ময়ো।
অ।
খাম আৰু অলপ পিছত।
উম। ঠিক আছে তেনেহলে খাবা দে অলপ পিছত আমিও যাওঁ আমাৰ ইফালে কাৰেণ্ট আহিল আহ অ-অ-অ ঠিক আছে ৰাখিছো।
অন